অ কি খবৰ মইতো আছো ভালে বাকী চব ঠিকেই আছে অ।
ফোন দিছিলে নেকি?
বৰষুণ দিছিলে অহ
অ সেইকাৰণে ৱেডাৰ টো ঠাণ্ডা হৈ আছে।
ঠাণ্ডা হয়।
তোমাৰ সেয়া মই ভাবি আছিলো আৰু
অ।
আৰু যিহেতু মইতো ছিফ্ট কৰিমে ইয়াৰ পৰা। চিফ কৰিলে তো মোৰ আপ ডাউন কৰিব লাগিব ক্লাছ আছে এইপিনে জিমটো আছে।
অ অ কোনখিনি জাগাত চিফ কৰিবা?
এই তোমাৰ হেয়াৰ পিনে হাতীগাঁৱৰ পিনে চিফ্ট কৰিম মই
অ অ ভালে খিনি দূৰ হৈ যাব তেতিয়া
বহুত খিনি দূৰ হৈ যাব আৰু তুমিতো জানা গণেশ অহা যোৱাত প্ৰব্লেম হ'ব আৰু মই ভাবিছোঁ কি কিবা খন লৈ এ লওঁঁ আৰু। ল'বতো লাগিব এতিয়া আপ ডাউন দিব লাগিব ন মানে মই মানে ভাবিছো মানে মোকতো এতিয়া যি হলেও চলিব আৰু মানে ইমান ঘৰত আৰু প্ৰেছাৰ দি থকাত নাই ন এতিয়া এতিয়া জবে কৰিব লাগিব মই নিয়ম হিচাপত আৰু এতিয়া ক'ত আৰু ডিমাড কৰি ঠাকিম সেতু লাগে মিটো ঘৰৰ পৰা কৈ আছে কি ইলেক্ট্ৰিস্কত ঠিক আছে ত' মোৰ মানে ইচ্ছা নাই কিন্তু তথাপিও আৰু দি এছে যদি মানে ল'ম আৰু ডিমাধ নকৰোঁ আৰু কিন্তু মই যদি মূলত ছয়ইছ চাইকেল হয় তেতিয়া মই পেট্ৰলে ল'লোঁ হয়
অ
টলৰতো দাম বাঢ়িছে নহয়
বাঢ়িছে ওৱান জিৰ' ফাইভ হৈছে এক লিটাৰ
আৰু ইলেক্ট্ৰিকতো আকৌ প্ৰব্লেম হ'ব এই ইলেক্ট্ৰিকত
ইলেক্ট্ৰিকৰ মানে তুমি যদি লোৱাও ন তুমি মানে সেয়া নল'বা কি কয় ছেকেণ্ড হেণ্ড নল'বা ইলেক্ট্ৰিকেল নলে ব্ৰেণ্ড নেও ল'বা আৰু তোমাৰ মেইন কথা চাউণ্ড ইলেক্ট্ৰিকৰ যে বেতাৰিটো ভালকে ৰাখিবা আৰু কাৰণ কি তোমাৰ বাতৰিটো এবাৰ যায় বিশ ত্ৰিশ হাজাৰ মান পৰি যাব বিশ পঁচিশ হাজাৰৰ বেটাৰী পৰি যাব ত বেটাৰীটো মানে ধৰা তুমি অ নতুন বেট তাৰকে দিব
সেনেৱাচোন ছেকেণ্ড হেণ্ড পেট্ৰল স্কুটি হৈ যাবচোন ত্ৰিশ হাজাৰ
পঁচিছ হাজাৰ মান পৰি যায় মানে মই ইয়াত চামতে জানামতে আৰু বিশ হাজাৰ মান পৰিব পৰিব তোমাৰ মানে সেনেকুৱা নহয় চাগে যে পতকে বেয়া হৈ যাব কিন্তু সেইয় আৰু তোমাৰ মানে হেৰি কি কয় ছেকেণ্ড হেণ্ড ললে মানে সেইটোয়ে প্ৰব্লেম তোমাৰ মানে বেটাৰীতটো পুৰণা হৈ যায় ন। ইউজছ হৈ যায় ত সেইটো। এতিয়া ব্ৰেণ্ড নিউ ললে তুমি বেটাৰীতো ধৰা পাঁচ বছৰ দহ বছৰ অন ৱাৰেণ্টি পাবা তেনেকুৱা টাইপ কথা
সেইটোৱেটো পাঁচ বছৰে চলক পাঁচ বছৰে চলক সেইটোয়ে বহুত ডাঙৰ কথা
অ তেনেকুৱা সেইটোৱে ব্ৰেণ্ড ললে তুম ৱণ্টিটো পাবা না ছেকেণ্ড হেণ্ডত তুমি নাপাবা এইটো ৱাৰেণ্টি
আৰু তোমাৰ এনে কি ফুল চাৰজ দিলে কিমান টাই চলে
ফুল চাৰ্ দিলেতো তোমাৰ এতিয়া অ'লা চলাটো ৰেঞ্জ দেখাই ফুল চাৰ্জ দিলে এশ পঞ্চাশ কিলোমিটাৰ কিবা কিবি
নহয় নহয় মই সেইটো সেইটো মই গম নাপাম মানে কিমান কিলোমিটাৰ মানে মোৰ বস্তুতটো কৈছো মানে দিলো মানে দিনটো মানে টেটি ফ আৱাৰ চাৰ্জ নিদিয়াকো মানে চলাব পাৰি ন?
টুৱেণ্টি ফৰ আৱাৰ্চ তুমি এতিয়া কিমান ট্ৰেভেল কৰা সেইটোৰ ওপৰত কথা হ'ব।
অঁ এতিয়া এতিয়া এনেই নৰ্মেলি ট্ৰেভেল কৰিলে ধৰা মই কিমাননো কৰিম আৰু জিমত মানে ৰাতিপুৱা ক্লাছত আহিম তাৰপিছত আকৌ ঘৰ যাম তাৰপিছতৌ আকৌ সন্ধিয়া জিমত আহিম আকৌ ঘৰ যাম সেইটোৱে তাতছে বেছি নহয় এনেই তাৰ বাহিৰে এনে যে আমি ফুৰিব চুৰিব ওলাও যেনেক আমি গুৱাহাটীৰ ফৰি থাকো তুমি জানে ক'ত ক'ত ফুৰোনে পঢ় থোঁ ন ত মানে সেইটো হিচাপত মানে চলিবনে নে? আৰু প্ৰব্লেম চাৰ্জে খতম হ'ব মোৰ।
চাৰ্জ খতম নহয় চোৱা তোমাৰ অলাৰ মানে তোমাৰ ৰেঞ্জ থাকে হা- এশ বিশ এশ পঞ্চাশ এনেকুৱা কিলোমিটাৰ ৰেঞ্জ দিয়ে। এতিয়া ধৰা তোমাৰ যদি ৰেঞ্জ হ'ল এশ বিশ কিলোমিটাৰৰ ৰেঞ্জ। এতিয়া এশ বিশ কিলোমিটাৰ মানেো ইয়াৰ পৰা তুমি শ্বিলং শ্বিলং আপ ডাউন হৈছে। তেনেকুৱা টাইপ ধৰা আৰু সেই হিচাপত ধৰা।
ত' সেনেকে যদি- হয় কি কন্টিনউচ এশৱান ওৱান টুৱেণ্টি কিলোমিটাৰছ বা ওৱান ফিফটি কিলোমিটাৰছ যাব পাৰে তেনেহলে সেইটো প্ৰব্লেম নাই কাৰণ গুৱাহাটীত যিহেতু ঘুৰু। ত- সিমানতটো আমি- নুঘুৰো ন?
অ এশ কিলোমিটাৰতো এদিনত এনেও নহয়। আধাও নহয় তাৰ আধাতকেও কম হয়। অ-
আমাৰ কিমাননো হ'ব? দহ কিলোমিটাৰ-
অ দহ- পোন্ধৰ, পোন্ধৰ- দহ। তেনেকুৱাামান হ'ব যাম চাম মিলাই।
উম- এতিয়া- তোমাৰ এতিয়া কিবা- কিযে নাজানো আৰু তোমাৰ কি বুলি? অ'লাটোতোমাৰ প্ৰাইচ কি হ'ব?
অ'লাটো তোমাৰ- ধৰা কিমান হ'ব? এক লাখ বিশ এনেকুৱা মান হ'ব।
এই ইমান। ইমান নিদিব ছাগে। তো মানে সেই সিমান সেই- টো যদি নিদিয়ে তেনেহ'লে মোৰ প্ৰব্লেম হৈ যাব নহ মানে- কমদামি ইলেক্ট্ৰিক ল'লে।
তুমি ইলেক্ট্ৰিক চোৱা তোমাৰ ল'লে তোমাৰ এতিয়া আজিকালি স্কুটি সেই লাখৰ ওচৰা ওচৰিয়ে যায় বুলি ক'ব পাৰা যিয়ে নোলোৱা।
মানে পেট্ৰল ললেও লাখতে যায়, গম পাইছো। কিন্তু মানে এই কিছুমান মই অনলাইনত চাইছিলো, কিবা থাৰ্টি থাউজেণ্ডৰ পৰা তোমাৰ ষ্টাৰ্টিং হয় কিবা স্কুটি লৈকে
কিবা স্কুটি নাজানো মই তোমাৰ হেৰি কি কয়, যদি লোৱা বাজেটটো এনেকে কিমান মান হয় তোমাৰ
মই গম নাপাওঁ দেই।
তেতিয়া যদি ফিফটি বাজেট হয় চব ফিফটিটো তুমি ব্ৰেড নিউ একো ইচকোটি নোপোৱা হয়নে? তুমি না ইলেক্ট্ৰিক পাবা না পেট্ৰল পাবা। তাতকে ভাল তুমি যদি ফিফটি বাজে হয়‌ তুমি হেৰি চেকেণ্ড হেণ্ড পেট্ৰ'ল খন লৈ লোৱা তেনেকুৱাতে
সেইটোৱে কিন্তু ঘৰত বুজি নাপায় নহ ঘৰত এতিয়া ইলেক্ট্ৰিক ইলেক্ট্ৰিক কৈ আছে। মায়ে বাৰু এগ্ৰী কৰি আছে পেট্ৰলৰ কথা কিন্তু পেট্ৰলত পেট্ৰলৰ দাম বাঢ়িছে সেইটো এটা ইছু, এতিয়া মোৰ মোক যদি চইচ দিলে হয় পেট্ৰ'ল, ইলেক্ট্ৰিক বা এনেকে ক'লে ইচকোটি হিল কিন্তু যি ল'ব আছে মানে স্কুটিয়ে লোৱা তোৰ মৰজিট কহ কি লাগে মানে খালি স্কুটিয়ে পাব এনেকে যদি ক'লে মই তোমাৰ নাচাই নেমেলি কিনা মই চিধা সেয়াত গলো হয়, একটিভাট গলো হয় মই একটিভা যি দিব আছে একটিভা ফাইভ জি দিয়ক চিগজি দিয়ক ওৱান টুৱেণ্টি ফাইভ দিয়ক
এক্টিভাই ভাল কাৰণ কি এক্টিভাত তোমাৰ মাইলেজো পায় যাবা। আৰু ফৰটি কিলোমিটাৰ তাৰ মান আৰু মাইলেজটো পাবা অহ আৰু তোমাৰ হেয়া নহয় কি চাৰ্ভিচিঙত ইমান কষ্ট নাই, তোমাৰ খালি মবিলটো চেঞ্জ কৰি দিলে হ'ল। চাৰ্ভি ইমান বেলেগ একো সেয়া নাই।
সেইটোৱে একটিভাই ভাল তোমাৰ, একটিভা তোমাৰ ডেইলি ইউজেজৰ কাৰণে ভাল। তোমাৰ মানুহ বজাৰ চজাৰ কৰে
অ অ তোমাৰ মানে পেট্ৰল হেলেক্ট্ৰিকত কি জানা তুমি ইলেক্ট্ৰিক ছেকেণ্ড হেণ্ড ল'লা লোৱাৰ পিছত তোমাৰ মানে মেইন কথা বেলেগ নহয় বেলেগতো চব ঠিকেই চলিব মেইন কথা বেট্ৰিটোৰ কথা ন বেট্ৰিটো বা কিমান দিন থাকে তোমাৰ
এতিয়া চোৱা এতিয়া মইতো নাজানো ঘৰত কিমানান বজাত সেয়া কৰে মই ক নাপাতো ঠিক আছে যি দিব দিব আৰু সেনেকাতে এতিয়া যদি এনেকা যদি হয় কি কম দামত যদি ছেকেণ্ড হেণ্ড এ দিলে ত চল মগ ভাবিছিলো কিছুদি মানে মোৰ কোনো আইডিয়া নাই ঠিক আছে তই মই মান বস্তুটো ভাবিছো লদি যদি সেয়াটো লয় বেটেৰী
উ
বেটেৰী তোমাৰ চেভেন থাওজেন ললে হয় মানে নতুন বেটেৰী মই ভাবো কি এটা বেটে লাগি থাকিব এটা এক্সট্ৰা বেটেৰী মই কিনি ল'ম
ফাইভ টু চেভন ন পোৱাছোকে
কিন্তু এতিয়া তুমি যেতিয়া ক'লাত টুৱেণ্টি ফাইভ থাৰ্টি থাউেণ্ড যদি বেটৰী লেটন'লৈ প্ৰব্লেম হ'ব বহুত এটা বেটাৰীতে চলিব লাগিব কিন্তু
উক হবটোৱেছেকে টোৱে ন তাৰমানে তোমাৰ ইউজেজ বহুত হৈ যাব ন তোমাৰ যোনটো প্ৰিভিয়াছাৰ ইউজ কৰিব চাৰ্জিং বা কেনেকে দিয়ে এনেকুৱা বোলে হল সত ৰাফ ই কৰে তেতিয়া বেটৰ লাই্পেন কমি যাব ন বিখ
আজ তমাৰলেকট্টীক কোনে লয় ত যে সেয়াবিলাক ৰেপিডো চেপিডো মাৰে ইলেক্ট্ৰিক সিহঁতে বেছি কৰি লয় মানে সিহঁতৰ খৰচা কমাব মানে আৰ্নিংছ বেছি হ'ব সেইটো ণে সতে ইলেক্ট্ৰিক ইউজ কৰে এনেই তোমাৰ নৰ্মেল যোন মানুহ সিহঁতৰ মান ৰেপিডঅ চেপিড নামাৰে সিহঁতেটো পেট্ৰলে লয় ন
পেট্ৰল পেট্ৰল তোমাৰ ল ললে তোমাৰ ধৰা তুমি যেনেকে মানে ধৰা এশ এশ টকা এশ পাঁচ টকা পেট্ৰলৰ দাম হৈছে কিন্তু তুমি যদি এক্টিভা চেক্টিভা লোৱা বহুত বেছি খৰচ নহয়তো তোমাৰ এশ টকাৰ পেট্ৰলত তুমি চলি যাব পাৰিবা আছে
সেইটো হয় মানে এতিয়া ধৰা মোৰ পেট্ৰলৰ আইডিয়া নাই ঠিক আছে ত মানে মই ধৰা এশ এশ পাঁচ টকাৰ তোমাৰ পেট্ৰল ভৰালো কিমান পাম মানে পেট্ৰল মই
অ এশ পাঁচ টকাত তুমি এক লিটাৰ পাবা
অ ত এক লিটাৰ মই ভৰালো সেই এক লিটাৰটো মানে মোৰ যেনেকুৱা এতিয়া ধৰা তোমাৰ বেলেগ কত মই যোৱা নাই খালী মই আপ ডাউন কৰি আছোঁ ঠিক আছে ক্লাছেছ জিম সেয়া ত' তোমাক তুমি ইমান গছৰ চলা য ত তোমাক কি লাগে কি মানে সেনেকুৱা মই খালী এই দুটা জেগাতে যাবৰ কাৰণে ডেইলি যদি ইউজ কৰো এসপ্তাহ মান চলিব নে ন কম টাইম বুজি পোৱা নাই
কিলোমিটাৰ চলিব মানেই সেই হিচাপে তুমি কাউণ্ট কৰিব পাৰা
বুজি পোৱা নাই এক লিটাৰত চল্লি কিলোমিটাৰ আচছা মানে মাইলেজ চল্লিশ কিলোমিটাৰ মাইলেজ দি মানে সেইটো মানে সেয়া পাৰ লিটাৰ মানে এক লিটাৰত এক লিটাৰত চলিচ কিলমিটাৰ
অ অ ঠিক
আচ্ছা বুজিলো ত' তথাপি নট বেড যদি একটিভা যদি এনেকা যে চলিছে কিলোমিটাৰ দিয়ে বহুত বেছি বেটৰ হৈ হৈছে তোমাৰ
তোমাৰ ৰাজগড় তোমাৰ কিমান নহ'ব মেক্স মেক্স ধৰা তোমাৰ বাৰ কিলোমিটাৰ অবা বাৰ কিলোমিটৰ উ
তিনি চাৰি দিন চলি যাব আৰু এনেকে কমো কমো হ'ব পাৰে বাৰু নাজানো আৰু এতিয়া কিমান আৰু
সেই আৰু
পেট্ৰলৰ দাম কিমান বাঢ়ি গ'ল সেইটোৱে
অঁহ অঁ দিয়া তেতিয়াহ'লে আঁহ